অহ শুনিছে আপুনি?
অহ শুনি আছো
অহ ভালে আছে?
হয় ভালে আছো।
অহ
অহ
গৰম দিছে ন এই এইখিনি সময়ত বহুত
অ', আমাৰ এইফালে বহুত গৰম দি আছে। ৰ'দ দি আছে যে বহুত গৰম পাই আছোঁ।
ঠিক আছে, তেনেহ'লে আজি আমি টপিকটো আলোচনা কৰোঁ প্ৰদূষণৰ ওপৰত।
হয়।
উম, উম। প্ৰদূ আমাৰ ওচৰে পাজৰে যিবিলাক প্ৰদূষণ হৈ থাকে। সেইবিলাক বহুত ধৰণৰ আছে।
হয়।
পানী প্ৰদূষণ, মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ বায়ু প্ৰদূষণ সেইবিলাক। পান উম। পানী প্ৰদূষণবোৰ আমি যধে মধে জাবৰ জোঁথৰবোৰ পানীত পেলাই দিলে নহ'লে বা খেতি বাতিত যিবোৰ আমাৰ কিছুমান ৰাসায়নিক দ্ৰব মিহলি হ'লে পানী প্ৰদূষণ হোৱা দেখা যায়। নদীবোৰত যধে মধে জাবৰ জোঁথৰ পেৰালে বা বিভিন্ন লেতেৰা সামগ্ৰীবোৰ যদি পেলাই দিয়া হয়। তেনেহ'লে পানী পানী হয় অ' পানীবোৰ প্ৰদূষণ হোৱা দেখা যায়। ঠিক, তেনেদৰে বায়ু প্ৰদূষণ বোৰ আমাৰ গাড়ী মটৰবোৰৰ পৰা ওলোৱা ধোৱা, আকৌ কল কাৰখানাৰ পৰা ওলোৱা ধোৱা, সেইবোৰৰ পৰা বায়ু প্ৰদূষণ বোৰ হোৱা দেখা যায়। শব্দ প্ৰদূষণ খনত এয়া আমাৰ কেতিয়াবা বিয়া, কাজ বা তেনেকুৱা সভাত উচ্চস্বৰত বজোৱা শব্দ যিবিলাক গান বা নৃ নৃত্য তেনেকুৱাবিলাক পৰিবেশন কৰা হয়। নহ'লে বা গাড়ীৰ অদৰকাৰী হৰ্ণ সেইবিলাক যদি বজোৱা যায়। তেনেহ'লে শব্দ প্ৰদূষণ হোৱা দেখা যায়।
হয়।
মাটি প্ৰদূষণ ঠিক তেনেদৰে যধে মধে প্লাষ্টিকৰ টুকুৰা বা চিপছৰ পেকেট পেকট চেম্পুৰ পেকেট সেইবিলাক যদি মাটিত মিহলি হয়। তেনে হ'লে উম, মাটি প্ৰদূষণ হোৱা দেখা যায়।
হয়। আজিকালি সেই মানে সেইটো প্ৰদূৰষণ ক'লে মানে বহুত বেছি হৈ আহ হৈ আহিছে। আগৰ মানে তুলনাত আগতে মানে ইমান সেই বোৰ বৰ্তুকণটো মানে হোৱা নাছিলে, এই প্লাষ্টিক বোৰ আহ যে টো চাইদ ৰাস্তা কাপেৰে বা য'তে ত'তে ফেলাই দিয়ে সেইবোৰত মানে বেয়া হৈ গৈছে আৰু মাটো মাটি প্ৰদূষনতটো। হয়নে, হয়। কাৰণ এই চিপচ যি এই পেকেট বিলাকৰ ন বহুত বেছি কম ওলাই দিছে, বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ পেকেটৰ মিঠাই বা কিবা কিবি সেইবোৰ বহুত বেছি সেই ওলোৱাৰ কাৰণে মানে সেইটো বেছি হৈ গৈছে আৰু যে মানুহে চবে খাই নতুন কিবা এটা এটা ওলাইছে বুলি চবে খাই খোৱাৰ পিছত আৰু যতে ত'তে সেইবোৰ প্লাষ্টিক বোৰ খেলাই দিয়ে, মানে এইটো আমাৰ অস অসমত বুলি ক'লে আমি এইটো বেছি দেখা পাওঁ আমি হয়নে? প্ৰদূষণটো?
অস, অ', হয়, আপুনি কোৱাটোও শুদ্ধ হৈছে, বাকী অসমকে ধৰি আমাৰ বিভিন্ন এ ঠাইসমূহত ভাৰতৰে হওক বিশেষকৈ আমাৰ দেশৰ বাহিৰত যিবিলাক আছে যেনেকৈ জাপান বা তেনেকে ছিংগাপুৰ সিহঁতে এইটো ভালদৰে নিয়ন্ত্ৰণ কৰি ৰাখিছে কিন্তু আমাৰ যি আমাৰ দেশৰ বহুখিনি ঠাই এতিয়াও ভালদৰে নিয় লীয়া বা পৰিচালন কৰিবলগীয়া প্ৰয়োজন বোধ মানে প্ৰয়োজন বুলি ভাবি কৰা নাই হয় প্ৰয়োজন আছে। উম যি আহ বায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি মাটিত যধে মধে বস্তুবোৰ পেলাই নিদিয়া সেইবোৰ আমি বহুখিনি যদি আমি নিয়ন্ত্ৰণ কৰো ঠিক হৈ যাব
ঠিক হৈ যাব হয়। সেইটো আমি চবেই মানে হিউমেন বিংছ বা চবৰে দায়িত্ব বুলি আমি ক'ব পাৰো। নিজে নিজে মানে নিজকে আহ চাফ চিকুণ কৰি বা বেলেগকো কৈ দি জাগাহে আহ মানে বাটৰে শাকতে মানে সেইবোৰ পেলাই নিদিয়াকৈ মানে সেইটো প্লাষ্টিক বিলাকক মানে পুৰি দিলে ন ভাল হৈ যাব আৰু ইয়াৰ পৰা একো মানে বেয়া আহ প্ৰদূৰষণটো নোলাব। চবে চবে মানে আৰামছে বা ভালকে থাকিব পাৰিব তেনেকুৱা হৈ যাব।
উম, উম হয় উম প্ৰদূৰষণৰ ফলত আমাৰ আমাৰ আজিকালি বিভিন্ন ধৰণৰ ৰোগ ছালৰ ৰোগ হৃদৰোগ হালফাওৰ ৰোগ সেইবোৰ দেখা দিছে অ' বিভিন্ন নতুন নতুন বেমাৰ বোৰ যি বোৰ অ বেমাৰ আজাৰ বোৰ দেখা গৈছে বয়সস্ ত মানুহৰ পৰা আৰম্ভ কৰি সৰু ল'ৰা ছোৱালীবোৰতো সেইবোৰ দেখা
অ 'বয়সতো মানে নাচায়ে। বয়স নাচাই চবে মানে হৈয়ে আছে বেমাৰ আজাৰ সেইবোৰ এতিয়া মানে হস্পিতেল টো হস্পিতেল বোৰত গ'লে মানে ইমানে ভিৰ হয় ইমানে ভিৰ হয় সেইটো আৰু ক'ব নালাগ গে আৰু ন বহুত ভিৰ হয় চবে বেমাৰ বেমাৰ সেইটো আৰু প্ৰদূষণৰ কাৰণে হৈছে বুলি আমি অ কব পাৰো অ
আমাৰ যিবিলাক অহ কোষ আছে কোষ যিটো আৰম্ভণি
ভ্ৰুণ, ভ্ৰুণত প্ৰভাৱ পেলোৱা হৈছে প্ৰদূষণে আজিকালি
হয়।
বুজি পাইছে নে?
হয়।
যেতিয়া মাতৃ এজনে সন্তান জন্ম দিব এতিয়া সেই সন্তানটোৰ সৃষ্টি হোৱাতো প্ৰদূষণৰ প্ৰভাৱ পৰা দেখা গৈছে। আনকি সা আহ মানুহে ঢুকি নোপোৱা একেবাৰে সাগৰৰ তলিত ত প্লাষ্টিকৰ বা প্ৰদূষণে দেখা দিছে যাৰ ফলত কিছুমান প্ৰজাতি মানে ধ্বংস হৈ যাবলৈ আৰম্ভ কৰিছে।
হয়।
সৰু সৰু কিছুমান সাগৰ, সাগৰৰ প্ৰাণী ধ্বংস হৈ যাবলৈ আৰম্ভ কৰিছে। যিবোৰ আমি ৰক্ষণাবেক্ষণা দিবলৈ অতি প্ৰয়োজন।
হয়-হয়-হয় আপুনি ঠিকে কৈছে।
উম, ঠিক তেনেদৰে আমি ক যদি তাক ঠিক কৰিবলৈ যাওঁ তেনেহ'লে আমি সেই ভাল অভসবোৰ যিবোৰ প্লাষ্টিকবোৰ য'তে ত' নেপেলাই বা অদৰকাৰী শব্দৰ সৃষ্টি নকৰিয়ে যধেমঠে ৰাসায়নিক দ্ৰব্যসমূহ ব্যৱহাৰৰ নকৰি সেই
অ' ঘৰৰে সাৰ খেতি মানে খেতি বিলাক মানে ঘৰৰে সাৰ আহ যেনে আমি গৰুৰ পৰা গোবৰ পাও সেইটোৰ পৰা হয় সেইবোৰ মানে অৰ্গেনিক। বস্তুবোৰ ব্যৱহাৰ কৰিলে আমি ভাল হৈ যাওঁ আৰু আমি বিভিন্ন ধৰণৰ মানে সাৰ ব্যৱহাৰ কৰো ইয়াৰ পৰাও আমাৰ বেমাৰ আজাৰো হৈ আছে। হয় নে অ-অ খাদ্যৰ জৰিয়তে এইটো হয়। হৈ আছে তেতিয়া মানে এতিয়া টো মানে হয় এতিয়াতো মানে ধানৰ খেতি কৰি আছে। ন অ যেতিয়া ধানৰ খেতি কৰা বতৰ আৰু এতিয়াতো মানে বহুত ধৰণৰ মানে সাৰবোৰ ব্যৱহাৰ কৰি আছে আৰু মানে ঘৰত হ'লেও অলপ পচলপ মানে খেতি বনালে বা শাক পাচলি ৰুই দিলে মানে চবতে মানে ব্যৱহাৰ কৰা হয়। সেইবোৰক নহলে আৰু আজিকালি নহয়। চব্জিবোৰো মানে শাক পাচলি বিলাকো নহয় সিৰ কাৰণে মানে আমাৰ বেমাৰ গীতেই মানে আমাৰ গাঁতত বেছি হৈ আছে ন সৰুৰ সৰু ল'ৰা ছোৱালীৰ অ উপওৰেও মানে বহুত চবেই এইটো বয়স লগৰ কোনো কথাই নাই যাৰে মানে যিমান নিজৰ শৰীৰটো মানে অহ, কি কয় সেইটো। ভালদৰে যোনে লৈছে সিহঁত হ ভালে যোনে ভালে অলপ অকমান মানে ভালে ৰাখিছে। সিহঁতৰ মানে বেছিভাগ হোৱা নাই আৰু যোনে মানে ভালদৰি আদৰি আহ ইটো ভালদৰে লোৱা নাই। সেইবোৰ মানে সোনকালে হয়। ৰোপন লোৱা নাই সেইকাৰণে মানে বেমাৰ আজাৰতটো চলি আছে হৈ আছে। তেনেকুৱা আৰু
হয়। ঠিকে কৈছে আপুনি সেইটো আমি এই সেই সেইবোৰ ভাল যিবোৰ অভ্যাস আছে। পৰিৱেশ যাতে প্ৰদূষণ নহয়। তাৰ বাবে আমি সকলোৱে সচেতন হ'ব লাগিব স্কুল বা তেনেকুৱ আ এ আৱাৰ নেছ সজাগতা হব।
হয়, হা অ স্কুলত অ এতিয়াতো মানে চমাৰ প এনেকেও হয় কেম কৰি পেলাই তেনে প্ৰদূষনৰৰ বাবে আমি কেনেকে চাফ চিকুণ থাকিব পাৰে। তাৰ পিছত আমি বেমাৰ আজাৰৰ পৰা কেনে দূৰত থাকিব পাৰে। সেইবোৰ এৱাৰনেচ আমি দিব পাৰে। এতিয়াতো মানে চামাৰ ভেকেচন হয়। হিচাপে চামাৰ কেম্প এনেকে ক মানে কৰিব পাৰে আৰু
উম-উম মানে সিহঁতক যদি সেই অভ্য়াসবোৰ গঠন দিয়া হয় বা জনাজা সৰুৰ পৰা সেইবোৰ তেতিয়াহ'লে তেহঁতে পিছলৈ সেইটো ভুল কাম কৰিবলৈ সাহস নকৰিব বা ন কামটো নকৰিব সেইটো
অ, সেইটো আমাৰ অসমত। বেছি দেখা পা আমি যে জাবাৰ যুঠৰ জেতে ততে পেলোৱা কিন্তু আমি যি আমাৰ, অ', মানে অকমান ওচৰৰ ৰাজ্যবোৰ যেনে শ্বিল অ', মেঘালয় শ্বিলং ইহঁতেৰ ইমান মানে ভাল ক্লিনেছ হয়, য'ত মানে আমাৰ ভাৰতৰে চবচে ক্লিনেছ ভিলজ হয়, সেইটো আমি গম পাওঁ, তাত তাতে আছে, আমি যেতিয়া ফুৰি ব যাওঁ, তেতিয়া ইমান ভাল দেখে ন, মানে ৰাস্তা কাপেৰে এ, একো মানে প্লাষ্টিক সেইবোৰ এনেকু নাথাকে। চব চাফা একদম হয়, জাবৰ-জোতৰ লেতেৰা, লেতেৰাবোৰ নাথাকে।
উম।
আমাৰ অসমতো তেনেকা কৰিব পাৰে, আমি চবে যিটো অ', মানে নিজ নিজৰ-নিজৰ দায়িত্ব এইটো এটা নিজৰ-নিজৰ দায়িত্ব বুলি মানে মানি লৈ নিজে-নিজে মানে ঘৰৰ পৰা চাফ- চিকুণতটো কৰাৰ অভাৱ কৰিলে মানে লাহে-লাহে হৈ যাব আৰু অ', এটা দু এটা আমাৰ অসমতো এটা দুটা মানে এখন দুখন গাওঁ তেনেকে হৈছে। তথাপি মানে চব হ'লে মানে অসমৰ আমাৰ মানে ক্লিনেছ এটা ৰাজ্য বুলি আমি কব পাৰিম এদিন হয়তো
হয়-হয় সকলোৱে তাৰ কাৰণে আমি নৱপ্ৰজন প্ৰজন্মই হওক বা আমাতকৈ বয়সস্থ সকলোৱে যেতিয়া উঠি পৰি লাগো সেইবোৰ গঢ় দিয়াত তেতিয়াহ'লে নিশ্চয়ক আম অসমখনো এ অ', আটাইতকৈ পৰিষ্কাৰ ৰাজ্য বুলি পৰিচিত কৰা যাব, নহয়নে?
হয়-হয়-হয়-হয় আপুনি ঠিকেই কৈছে।
উম।
তেনেহলে আমি আমাৰ এ অকনমান আলোচনা আনাটো ইয়াতে সমাপ্ত কৰোঁ।
অ', ঠিক আছে। আজি সমাপ্ত কৰিছোঁ
ধন্যবাদ।